নমস্কাৰ
তোমাৰ নাম নিখাদা নিৰাজ নেকি
হয় হয় নিশাৰা নি তোমাৰ
আঙ অ ৰীমা ৰীমা নামটো আহিছে চাগে ন
অ্চয়ছেয়
অ অ
অ বাকী
কি কৰিছা অ তোৰি কলা মইয়ো গলো একেলগে
হম হু
আছো আছো আৰু এইৰি অলপমান
অ ময়ো এই বিশ্ৰামেই কৰি আছো
হয় ভাল ভালে হৈছে দিয়া গৰমো ভাল বহুত
বাকী উম বহুত গৰম হয় আহা কেতিয়াবা গুৱাহাটীলৈৈ ইয়াতে বহুত আছে চাব লগা ঠাই
গুৱাহাটী বহুত আছে ন মহ যাব লাগিব ৰ'বা তুমি আহাচোন আমাৰ ইয়াতে এয়া ব্ৰহ্মপুত্ৰ বহুত ডাঙৰ মানে সেই আছে নদী মন মানে মনসা মন্দিৰ আছে কালিমা মন্দিৰ আছে এনেই ধৰা সিদ্ধেশ্বৰী দেৱালয় আছে মানে এইাক বহুত জোগা আছে আৰু হনুমান মন্দিৰ আছে সেনেকুৱাকে বহুত আছে আহিলে বৰনো মানে তুমি কি আৰু ডিষ্টাৰ মানে সও নোহোৱা আৰু মানে কি কয় এনে আমনি নবোৱা আমনি নবোৱাা
তুমি ঘূৰাব লাগিব মোক ক'লে
অ অ সেই টোলাম আকৌ মোৰো ভাল লাগিব মই অলপ ফুৰিব পাৰিম ইয়াতে থাকিছো মানে থকা হয় যদিও মানে ক'তো যোৱা নাযায় আৰু এনেকে ঘৰতে কামবোৰতে ব্যস্ত মানে মানে সময় নাপায় আৰু
মই মানে যাম বুলি ভাবি আছো মানে পাটৰ কাপোৰো লাগে মানে বিয়াও আহি আছে মানেখন
অ অ আহিবা ল'বা দুজন মান ল'বা এতিয়া ধুনীয়া ধুনীয়া মানে সেই আছে মানে ৰঙৰ আছে কাপোৰ বিলাক আজিকালি মানে ক ৰং বিলাক ধুনীয়া ধুনীয়া ৰং দিয়ে আন
তেওঁও মানে তাঁতশালত মাৰি লব পাৰি ন
পাৰি পাৰি তুমি যদি বিচাৰা মানে দিব মাৰি দিব
মইকিব তোমাৰ মানে চিনাকি অ চিনাকি আছে নেকি কোনোবা তেনেকুৱা হাল্থ
মানে আহ বাই মোৰ ডাঙৰ বাইদেউৰ মানে ভনী মানে মানে গিৰেকেও আৰু সেই কৰে আৰু খা কাপোৰে আছে ভিন্দই হয় বাৰু ভিন্দৰ মানে এ ঈফৰতে আছে কাপোৰ ব্যৱসায় আচ্ছা আহিলে ক'বাচোন মই মানে যোগাযোগ কৰি দিম আৰু তোমাক
হয় হয় মই মা যোগাযোগ কৰিম। মানে কেনেকুৱা শুৱালকুছিত ধৰা এতিয়া কোনো নাই যে তেনেকুৱা এনেই যোৱাও নাযায় মানে
অ সেইটো সেনেকুৱা তাতে আহিবও নোৱাৰি ন এনেকে কোনো নাথাকিলে অচিনাকি জেগাত তেনেকে অ সেইটোয়েতো তুমি আহ মোক সে কৰি দিবা মই তোমাক কৰি মানে যোগাযোগতটো কৰিম আৰু ন তেতিয়াহ'লে কাপোৰ তুমি নিব পাৰিবা অলপমান মানুহৰ ঘৰৰ আনিলে ভাল হয় আৰু কাপোৰ আনিবিলাক দোকানৰ পৰা আনিলে দামতটো অলপ বেছি ভৰিব লাগে।
হয় হয় মানে মোক মানে উম পাতৰ লাগি আৰু মুগাৰো লাগিছিলে মানে এযোৰ
অঁ অঁ
মানে দাম বোৰ অলপমান অ
উম হ'ব চাগে এইয়া ত্ৰিছ মান হ'ব চাগে
অ দাম অ তুমি মোক নহ'লে উম ভিন্দওক সুধি জনাবাচোন। দামটো বগাৰ চিম মানে
কাইলৈ জনালে হ'বনে
হ'ব হ'ব হ'ব।
কাইলৈ জনাই দিম বাৰু
হব নিশ্চয় নিশ্চয়
আৰু এয়া ইয়াতে মানে আমাৰ ইয়াতে গৰম আছে যদিও মানে কি নদীৰ হাৱাতো আহি থাকে যে বতাহ ত অলপ ভাল লাগে গৰম ত ইমান গাত নালাগে নদী আছে এখন ওচৰতে, ওচৰতে নদী আছে ৰাতিপুৱা আকৌ হেৰি যাওঁ মানে ৰাতিপুৱা মানে চাৰিটা বজাতে সাৰ পাওঁ সাৰ পাই পেলাই আকৌ অলপ খোজ ক মানে ফুৰিব যাও। মানে মোৰ লগৰ এজনীৰ লগত ফুৰিব গৈ পেলাই মানে কি এ নদীৰ নদীৰ কাষত বহি পেলাই মানে ৰদ সূৰ্যৰ পোহৰটো কি ৰঙা যে এইটো যে সূৰ্যৰ তাপতো যে লাগে গাত সেনেকে অলপমান হে লৰাতো বহুত ভি ভিটামিন এ আছে। নহয় এতিয়া দি ভিটামিন আছে ইটো কাৰণে ল আৰু সেইটো সেইটো মানে লগা নদীৰ কাষত বহিলে বহুত ধুনীয়া মানে বতাহটো লাগে যে ইমাৰ ভাল লাগে নহয় ৰাতিপুৱা শান্তি আৰু এইটো মানে এনেকুৱা
ঠিকেই আছে বাৰু ভালেই দিয়া তোমালোকৰে ইফাল বৰ ধুনীয়া ঠাইত আছা
ধুনীয়া ঠাইত আছো
আমাৰতো ইয়াতে গাড়ী মানে মটৰ বহুত মানে একদম জল জলবায়ু মানে-
উ উম আজিকালি সেইটো ন বাচ্ছা বিলাকৰ কাৰণে বেয়া লাগে চব মানে চাৰিওফালে গাড়ী যাম
অ সেইটোৱে
অ ইয়াতে গলা নাই এ জুবিন ক্ষেত্ৰত গলা নাই
গৈছো গৈছো গৈছো জুবিন ক্ষেত্ৰত তুমি গ'লা নে
মই গ'লো গ'লো মানে প্ৰথম অৱস্থাতে গ'লো মানে জুবিনদা ঢুকোৱাৰ দুইদিন মান পিছতে গ'লো মানে বনোৱা হোৱা নাছিল আৰু এইবিলাক
উম উম
পালো এনেকুৱা এটা বৰষুণ দিছে একেবাৰে ছা চাকি জ্বলালো চাকিবিলাক গোটেই নুমি গ'ল পানীত মানে বৰষুণৰ পানীটো পৰি বনাই এনেকে
উ উম, উম উ হ'বই কেতিয়া তোন মানে ভগৱানৰে ৰূপ আছিলে চাগে সেইকাৰণে ইমান ভাল পায়
তাকে অন্তৰত সকলোৰে অন্তৰতে আছে
সকলোৰে অন্তৰত আছে জুবিন দা আমাৰ সেইটোৱে বহুত দুখ লাগে ভাবিলে
কথাবিলাক বহুত দুখ লাগে ইমান নিজৰ মানুহ এজন ঢুকোৱাৱ নিচনা লাগিছে ন অসমৰ ৰ অসমৰ ৰজা আছিলে
ৰজা হয় অ সকলোৰে মতে হয় ইট তেওঁৰ ওপৰত কোনো যাব নোৱাৰে কেতিয়াও পিছলৈও নোৱাৰে এতিয়াও নোৱাৰে
গাৰ নোম শিয়ৰি উঠাৰ মানে ভাবিলে এনেকুৱা লাগে ন মানে কি এই যে জু ঢুকাইছিল যে তেতিয়া যে মানুহ দেখিছিলা নে নাই
অ কি কবা আৰু একদম মানে কি কবা
কোনেতো কাকো কাৰো কাৰো একো সেই নাই স্বাৰ্থ নাই কিবা নাই নিজে নিজে চবে আহিছে নিজৰ গাড়ী মানে খৰচা কৰি পেলে হয়নে
সেইটো
সবৰে মনত মানে মনত মন জিকি থৈ গৈছে আৰু
উম কি কব আৰু সেইটোৱে
ভগৱানে আছিল হয় শুনা যায় শু কোনটো গান বেছি ভাল পোৱা তুমি
ভাল পাওঁ মই কোনটো বুলি ক'ব নোৱাৰি
যে যে জুবিন অ জুবিনদাই যে কৈছিলে মই মৰিলে
অ মায়াবিনিটো ভাল লাগে আৰু মন যায়তো বহুত ভাল পাওঁ মই
অ অ মন যায়তো অ বহুত গেইটা বহুত লম্বা গ তাৰানে
গীত দীঘল আছে শুনি বহুত ভাল লাগে মানে
মানে দুফাৰ দুফাৰ চব ভালে লাগে অ অ মই এখন কিতাপ আনি লৈছো ৰবা কিতাপখনত মানে পঢ়ি থাকো আৰু মাজে মাজে গীত বিলাকে চ পৰি কৰ তেওঁ ইমান টান টান গান বিলাক কেনেকে গাইছিল ন
তাকেইতো ইমান মানে কম জীৱন কালত বহুত
বহুত কৰিচা চল্লিশ হাজাৰ গান গাইছে যদি
উম সেইটোৱে বহুত উম বহুত কৰি থৈ গৈছে অসম্ভৱ সেইকাৰণটো কৈছে তেওঁক মানে ভগৱানৰ ৰপ এজন মানুহ এজনে নোৱাৰে এইখিনি যিমান কলত অ অন্তত ইমান খিনি পৰিব
অ বাৱন্ন বছৰ হৈছিল নে তাত বাৱন্ন ন তেৱন্ন ভকালে
মান আৰু হৈছে
উম তাতে তুমি ভাবাচোন চল্লিশ হাজাৰ বাৰন বছৰত চল্লিশ হাজাৰ গান গাইছে এদিনতে ইজনী প্ৰায় বিশছটা মানকে গান গাইছে নেকি
তাকে ত বহুত ঘাত কছেটাও
বত বহুত কেইটা ভাষাতে গাইছ অ
হয় হয়
মানে ভাবিলে এতিয়া মানে এনেকে
বাংলা বেংগলী অ হয় বাংলা গীতো বহুত গাইছেংগ
অ বাংলা গান গাইছে ইংৰাজী গান গাইছে আৰু দু গোটেইখিনিয়ে গৈছিলে হিন্দী গালে ইংলিছো চ ইংলিছ পাই আছে নাই গম নাপাওঁ বাৰু এইটো তমাৰ শুনা নাই এইটো
অ অ
আৰু সেয়া মানে তেওঁৰ কথা কৈ শেষ কৰিব নোৱাৰি আৰু ন এতিয়া বৌজনীৰ কাৰণে বেয়া লাগে বৌজনী কেনেক হৈ গিছে ন দেখিবলৈ এতিয়া আগতে কেনেকুৱা আছিল আগতে কেনেকুৱা আছিল এতিয়া কেনেক এ আ গল দে
কেৱল ন্যায় পাব লাগে আৰু সেইটোৱে বিচাৰো আমি
পাব লাগে ন্যায় বা কি বা হয় ন্যায়
উম হ'ব হ'ব ভগৱান উম ভগৱান আছে নহয়
তেওঁৰ নিচিনা মানুহেযদি ন্যায় নাপায় আৰু বাকী সাধাৰণ মানুহে পান ক'ত ক'ত পাতে থাকিব হয় ননেে নহয় পোৱাচোন
সেইটোৱে
ত নিচিনা মানুহজনে এজনে নয়ায় নাপালে সাধাৰণ নিজ মতই শিকবা আৰু তেওঁ মানে কাকো ভয় নকৰিছিল এইটোৱে প্ৰব্লেম তাৰ মানে তেওঁৰ দি মানে এইটোৱে সেয়া আছিল তেওঁৰ
উম সাহসী আছিলে বহুত ও কি আৰুদ মানে মাটিৰ লগত মিলা মানুহ সকলোকে সমান ভাবেছে
উম উম উম কোনোবা যদি বেমাৰ কাৰোবাৰ বেমাৰ হয় ওচৰত যায় নিদিনা প পইচা একেবাৰে নাছিল তেওঁ নিজৰ কাৰণে আছে নে নাই নিজৰ কথা অলপে এনেভাবে মানে দি দিলে গালি দিলে এ সেইকাৰণে ভগৱান মানে সোনকালে মাতি নিলে আৰু ওচৰত ভগৱানে ওচৰত মাতি লৈ গ'ল আৰু এনে কি ক'বা ন দেৰতাৰ পিছত আছে সিজানি ন এ
দেত সেয়ে আৰু য'ত আছে তেওঁ শান্তিত থাক সেইটোৱে
সেইটোৱে বিচাৰো আমি সেইটয়ে আকৌ এটা তেনেকুৱা এজন কতাতো কেতিয়াবা এইজঙত আমিোোত পাম আৰু ন
সেইটোৱে এনেকুৱা মানে এটা দিন নাই য'ত জুবিনদাৰ নাম নোলোৱা হয় আৰু নাই নাই ৰাতিপুৱা উঠিয়ে ফটোখন দেখিলেও মনত
ফটো বাপ মোৰ ল'ৰাটো এনেকে ফটো আনি পেলাই ধূপ লগাই থাকে আনিছে বাৰু সি সে এইও জানিছে আছে আছে আছে আছে কিছুমানেতো জুবিন দা যেতিয়া ঢুকালাই তেওঁৰ সেইয়ও কৰিছে তো মানে কি ঘৰৰ মানুহখিনি যেনেকে কৰে মানে শ্ৰাদ্ধ সেয়া স গোটেই কৰিছে চুলি ফুৰাইছে কৰিছে দহা পাত কৰিছে
হয় হয়
তেওঁ কিমান পিতৃতুল্য মানে কিছুমানে ভাবিছে কাৰোবাৰ কাৰণে দাদা কাৰোবাৰ কাৰণে ভাই হয় হব পাৰে কোনোবা কাৰণে পিতৃ হৈছে পবৰ কাৰণে মানাৰ সেনেকুৱা আৰু মামাও হৈছে কোনোবা এনেকুৱা নও সকলোৰে লগতে মানুহজনে এনেক টিকেট মিলি গৈছিল ন সবাবে এতিয়া এতিয়াও কিবা বিশ্বাসে নহয় নাই নে আছে জানি কেনেকে লাগে
অ এনেকুৱা লাগে দেহাত আছে নেকি জুবিন গা দেখা পাম কৰবাতমাক চাই আছে এনেকুৱা লাগে
হঠাতে আহি ওলাই নেকি কিবা আছে
জুবিন দা নোহোৱা হৈ যাব পাৰে ন
জুবন দাই উ এইখন চালানে ৰ ৰ বিনানাখন চাইছানে
ক চেইচো চাই
এ ৰৈ ৰৈ বিনালেখন মই যদিনা চাব গ'লো নহ দিনা এই একদম কান্দি কোৰ অৱস্থাই নাইকিয়া যে ম মূৰ বিষ এটাই চবু মানে মেলিব পৰা নাই এনেকে মোৰ কিবা অ বহুত দুখ লগা মানে মানুহজনে পৰি থৈ গল জীৱনৰ শেষ
সেইখন হয় হয় তাৰ বহুত আশা আছিলে সেইখন
আহা অ
অ
কি ক বাহ ন বেয়া লাগে বহুত দুখ লাগে এ ভালে থাকিলে হ'ল যেতে থাকে মা বৌজনী ভালে থাকিলে হল
অ সেইটোয়ে আৰু ভগৱানৰ ওচৰত হেইটোৱে প্ৰাৰ্থনা সদায়
আপমাৰ বাহ
বাকী তুমি চাহ পানী খালা
চাহ পানী নাই খোৱা ৰবা ভাত পাম মই চাহটো ইমান নাখাওঁয়েই আৰু ছাহ ভাল নাপাওঁ আৰু মানে মানে প্ৰব্লেম সেয়া মানে এচিডিটি পয় যায় এইটো
এচিডিটি আছে মোৰো এইটো আছে মাৰ সমস্যা চি সমস্যা মোৰো আছে বহুত আছে মোৰ মোৰ মানে খালে মানে ৰঙা চাহটোৱে
ৰঙাতো ন নালাগে গাখীৰ চা খালে এনেও বেয়াই খাব নালাগে ৰঙাটোযে খাব লাগে
হয় হয়
আ আকৌ তুমি সেই খাবাচোন সেইয়া বেল চিনি পোৱা নে বেল
অ পাও পা পাওঁ
বেলৰ মানে যেতিয়া সৰু সৰু বেল বিলাক যেতিয়া বেল বিলাক সৰু থাকে সেইবিলাক তেতিয়া মানে সেই সেই বস্তুটো পালে ক'বাত আনিবা আনি পেলাই কাটি পেল ৰ'দত শুকাই থবা তুমি চাহপাত নিদিলে সেইখিনি চাহ সেই চাহ খালে মানে মানে এইটো প্ৰব্লেমটো কম মানে এইটো দিগদাৰ সেই টো কমে আৰু বেমাৰ
এচিডিটিতো কমে অ মই আজি শুনিলো এইটো মানে সৰু বেলচো আনিব লাগিব